অ' কোৱা।
আহ মই উম, মই ভাত খাবলৈ গৈছো ক'ত ভাত হৈছে আমাৰ ভাতেই হোৱা নাই।
অ', অ', অ',
এতিয়াও হোৱাই নাই হব দেৰি হ'ব বোলে।
অ', অ',
মই আধাত কাটি আহিছোঁ মই আকৌ ভাত খাব মাতিলে বুলিয়ে ভাবো
তোমালোকৰ মায়ে কি সেইদিনাখন কেচলেট এ ঢেকীয়াৰ কিবা হে জোল বনাইছিলে মাছৰ লগত কিবা বাঁহৰ গাজ দি।
অ, হয় হবৰা হয়। আহ মানে মইও ঢেকীয়া হেঁতুকে সেইদিনাই খাইছো প্ৰথম।
উম,
এনেই মানে কেনেকে বনাইছে জানা নৰ্মেল যেনেকে টেঙা তৰকাৰী বনাই যে। তেনেকে অ, তেনেকে ঢেকীয়া তৰকাৰী বনাইছোঁ তাতে যেনিবা হেৰি নেমু চেপি পিকিয়াজেগে যেনিবা গাজ দিছে।
অ', অ', পুঠি মাছৰ লগত বনাইছে নে কি মাছৰ লগত বনাইছে?
নহয়- নহয় ডাঙৰ মাছ।
ডাঙৰ মাছৰ লগত বনাইছে?
উম,
উম- উম খাবলে ভাল লাগিব জানো?
খাবলে যে ইমান ধুনীয়া হৈছে।
ভাল হৈছে নে?
উম, ইমান ভাল লাগিছে খাই গাজ খাই ভাল পাওঁ মানে গাজ দিছে বুলি মই গমেই পোৱা নাই।
অ, মই আগত ঢেকীয়াৰ তৰকা তৰকাৰী বুলি কোৱাৰ লগে- লগে মোৰ মানে মনটো কিবা লাগি আহে।
না গোন্ধ আছে না কিবা আছে মইটোত এইটো টেষ্টটোও গম নাপালোঁ যে এইয়া কি হয়? কি টেঙা? উম,
কেতুওঁ ন' গম নাপালা?
ঢেকীয়াতো গম পাইছোঁ ন'ঢেকীয়াতো দেখি গম পাইছোঁ কিন্তু মানে টেঙাটো কি গম নাপালো।
বনাই আচে।
উম-উম। গোন্ধাই থাকিলে বেয়া লাগে বাৰু উম,
তাকে এনে আমাৰ মায়ে কিন্তু মানে হেৰি এই যে মূলাৰ যে আচাৰ এটা বনাই বৰ ধুনীয়া বনাই ন'?
অ, মূলা আচাৰ ধুনীয়া বনাই।
অ, মূলাটো যে ৰুকি মেলি তাতে বুট কিবা- কিবি দি যে। গাজৰ বুট কিবা কিবি দি সেইটো যে কি ধুনীয়া লাগে ন' আচা তাৰটো খাই বুটটো যে বেয়া নহয় কোনোদিন।
উম, সেয়া হলে সুদায়ে ভাত খাব পাৰি।
অ, কিমান দিনলে থৈ দিয়ে হয় নে নাই?
উম, ইমান দিনলৈ থৈ দিয়ে তেনেকে ভাল হৈ থাকে।
উম, আমাৰ -আমাৰ মাৰ কিন্তু সেই আচাৰতটো মই বহুত ফ্ৰেন হয় মানে।
উম,
উম, আমাৰ মায়ে আচাৰ এনেও ভাল বনাই আমাৰ চবেই ভাল পায় আমাৰ ওচৰৰ। উম -উম এবাৰতো বাবলু খুৰাই আচাৰ খুজি নি মেলি খাইছেগে।
ধুনীয়া আচাৰ বনাই। ময় ঘৰত ভাত খালে আচাৰ নহ'লে উম, তোমালোকৰ ঘৰত বোলো ভাত তোমালোকৰ ঘৰত ভাত খালে আচাৰ অকণ নহ'লে বোলো কিবা নোহোৱা- নোহোৱা লাগে কিবা
অ', অ', মাংস থাকিলেও কিছুমানে আচাৰ খাব বিচাৰে আমাৰ মাহঁতৰ।
আচাৰ কণ যে ইমান ধুনীয়া বনাই আৰু।
উম, মই আকৌ এবাৰ তহঁতৰ মায়ে বনোৱা বুলি নে তোমাল -তোমালোকৰ মায়ে বনোৱা বুলি হেৰি কিবা কৰ্দৈ আচাৰ বনাইছিলে হ'বলা। তাৰ পিছত গম পাইছোঁ আমাৰ কৰ্দৈ আচাৰ সেইখিনি আমাৰ মায়ে বনোৱা হ'বলা তোমালোকৰ মায়ে কিবা বিজলকীয়া তেলতহে ভৰাই থৈছিলে নেকি? নে ওপৰৰ পৰা বিজলকীয়া তেল দিছিলে? মই ইমান ভাল পাইছোঁ খাই মই মানে বিজলকীয়া তেলটো থাকিলে মানে খায় ভাল লাগে জানানে?
অ', অ',
উম, সেইকাৰণে এ মই সদায় আনি -আনি খাওঁ এই ওৱান টাইম বা গ্লাছ এ এটা লৈ যাওঁ তোমাৰ মনত আছে নে নাই বা?
তাতে আনি -আনি উম, বহুত দিন খাইছোঁ তেনেকে।
আমাৰ -আমাৰ ঘৰত মানে কৰ্দৈজোপা হোৱাৰ পা যে কৰ্দৈ আচাৰ বনোৱা হয়য়ে আৰু।
অ', অ', তোমালোকৰ ঘৰটোতো কৰ্দৈ আছে না আমাৰ ৰদৈ জোপ পা লাগিছে নে নাই বা?
ৰদৈজোপা লাগিছে নে নাই গম পোৱা নাই দেই।
উম, আৰু তেজপুৰলে কি -কি নিম বুলি ভাবিছা?
তেজপুৰলে কি- কি নিম মানে এইবোৰ কাপোৰ কানিবোৰতো ঠিক ঠাক কৰিলোয়ে। বাকী ঢেৰ বস্তু নিব লাগে অ, কিনিলোঁ- কিনিলোঁ
তাৰছত এই ফেচ ৱাচ কিবা- কিবি এইবিলাক অলপ সৰহকে লৈছা?
অ, সেইবিলাক মানে অনলাইনতে অনা যে।
হম, উম,
সেইটো সেইফালে আনিম আৰু।
তাকে আৰু কি -কি লগালা কাপোৰ- কানি কি'বা ল'লা?
কাপোৰ কানি একো নাই লোৱা মানে মই কুৰ্তা ছেট এযোৰ আনিম হে এইফালে মাতিছেসম্বৰ্ধনা জনাব।
নহয় নাই সেইবিলাক কথা সোধা নাই মানে ঘৰত পিন্ধা কাপোৰ বিশালৰ পা হাফ পেণ্ট অলপ এনেকে স্পৰ্টিং কেইটামান
হাফ পেন আনিলো কেইটামান তাইচতো স্পটিংও আনিলো সেইদিনা।
অ', অ ', তেনেকে মানে ঘৰত পিন্ধা কাপোৰ বেছিক কে ল'বা বুজিছা মানে ঘৰত পিন্ধিবলেহে লাগে। আকৌ কলেজলে মানে ধৰা এতিয়া কলেজলে আকৌ প্ৰথমতে মানে কেতিয়াবা- কেতিয়াবা কলেজত আউটচাইড ড্ৰেছো পিন্ধি যাব লগা হব ন'সেইকাৰণে চুইজাৰ কেইযোৰ মান ল'বা একদম চিম্পল- চিম্পল ল'বা উম, আৰু লগতে শাৰী অই, শাৰী মানে তুমি চাদৰ -মেখেলা দুযোৰ মান লৈ ল'বা ফ্ৰেচাৰচ হ'ব নহয়। প্ৰথমতে গৈয়ে তোমালোকৰ ফ্ৰেচাৰ্চচে হ'ব। ভাল ল'বা দামী অলপ ল'বা নিজৰ জোখৰ ব্লাউজ কেইটামান ল'বা আৰু যে নৰ্মেল ব্লাউজ কেইটামান ৰাখিয়ে থ'বা মানে ধৰা ছেটৰ লগৰ নহ'লেও মানে এনেই চিলোৱা হওঁক নাইবা ত' এনেই বগা -বগা ব্লাউজ এটা, কোলা ব্লাউজ এটা মুগা ৰঙৰ ব্লাউজ এটা ৰঙা ব্লাউজ এটা বুজিছা তেনেকে মানে ব্লাউজৰ হেৰি কেইটামান লৈ ল'বা তোমালোকৰ মায়োতো চিলাই দিয়ে আজি কালি গা চা বিলাক উম তেনেকে মানে ব্লাউজৰ সেউজীয়া ৰঙা নীলা এনেকে মানে গোটেই ব্লাউজৰ এটা থাক আনি লৈ পেলাই নিজৰ জোখত চিলাই লৈ যাবা মানে কি হয় জানা তেতিয়া তুমি কা পোৰযোৰ বেলেগৰ পৰা আনি পিন্ধিব পাৰিলেও তুমি ব্লাউজটো নিজৰ ভাগৰে পিন্ধিব পাৰিবা আৰু এনে কেতিয়াবা কি হয় জানানে সেই ব্লাউজ বিলাক থাকিলে তোমাৰ কাৰণে সুবিধাও হয় মানে এ কিবা বেলেগ এযোৰ কাপোৰৰ লগত নীলা ৰঙা কোলা বগা এইকেইটা ব্লাউজৰ ভিতৰত চবতে চাজিয়ে যায়
চাজিয়ে যাই অ
উম সেইকাৰণে ব্লাউজ কেইটামান থাকিব লাগে মানে কি জানা লোকৰ কাপোৰ পিন্ধিলেও ধৰাচোন ব্লাউজটো পিন্ধিবলে ভাল নালাগে ন চব টাইমতে উম তেতিয়া মানে তুমি ধন মামিৰ পৰাই ধৰা কাপোৰ এযোৰ লব পৰা নিজৰ জোখৰ ব্লাউজটো হলে তোমাৰো সুবিধা হয়
উম উম মই হেৰি কৰিছো জানানে এইবোৰ পেড কিনি লৈছো ব্লাউজত লগোৱা
উম উম
পেড অলপ কিনি লৈছো তেতিয়া মানে ব্লাউজ বোৰ
ঘামিলে যে লগাই
অ সেইকাৰণে তেতিয়া মানে ব্লাউজ বোৰ বেলেগৰ পিন্ধিলোও মানে আৰু চব কাপোৰৰ ব্লাউজ বোৰ ধুব নোৱাৰি দিয়া
উম উম উম বুজি পাইছো কিমান ললে
উ বেছি লোৱা নাই ওৱান ফিফটি চেভেনত আ দুটা পেকেট আহিছে।
কেইটা থাকে।
বাৰটা বাৰটা থাকে নেকি
আৰু ৰিউজেবল হয়নে এবাৰেই
উ তুমি ইউজ কৰিব পাৰিবা দুবাৰ তিনিবাৰ
সেইটোতো ধুব নোৱাৰি চাগে
মানে ব্লাউজ টোত অ নাই নাই ধুব নোৱাৰি
তুমি মোক লিংকটো দিবাচোন হা
অ দিম অ, উম লিং দিবা মানে হেৰি হ'ল মই পাৰ্পুল বুলি এবটাৰ পৰা দিছি ছিলো যে তুমি তাতে পাই যাবা হেৰি হ'ল মানে, মোৰ প্ৰথম অৰ্ডাৰ কাৰণে অফাৰ আহিলে আৰু অ কি হ'ল জানা অ মই এপটোৱে উৰাই দিলো।
কোনটো এপ,
এই যোনটো এপপা দিছিলো।
অ অ ক'ত অৰ্ডাৰ দিছিলা?
পাৰ্পল বুলি এটা।
অ অ পাৰপল টোত পাৰপলটোত মইয়ো আজি লৈকে অৰ্ডাৰ দিয়া নাই নহয়। মইয়ো অফাৰ পাম চাগে।
তুমিও অফাৰ পাবা চাগে অ।
উম মই আজিলৈকে ইউজ কৰি পোৱা নাই পাৰ্পলটো
পাৰপলটোত দিবা তাতে অফাৰ আহিব প্ৰথম অৰ্ডাৰটোত এনেও অফাৰ আহেই।
উ
তাকে তুমি মোক তথাপিতো লিংকটো দি থবাচোন দেই।
অ ঠিক আছে মই বাৰু বিচাৰি মানে চাম বাৰু লিংকটো দি থম।
অ অ মোৰ মোকো মানে অ মানে মোক নালাগে দেই মোৰ বাৰু তেনেকে মই নাঘামো তুমিতো জানাই ন। অ তথাপিতো মানে কি হয় লগালে এটা চেফটি থাকে ন কেতিয়াবা ইম্পৰ্টেন্ট ধৰা এতিয়া কৰবাৰ ইন্টাৰভিউ এটালৈকে গলা যায় ন তেনেকে ধৰা এতিয়া এ পি এছি ইন্টাৰভিউ বিলাক টো চাদৰ মেখেলা পিন্ধে যাব লগা হয় নে নহয় তেনেকোৱা এটা ম্পৰ্টেণ্ট দিনত এণ্ড মানে পতককে নিজৰ তেনেকোৱা এটা উম ৰোগ দেখাটোও বেয়া কথা হয় নে নহয়।
মা কচম
উম সেইকাৰণে নিজেও ছেফটি হব লাগে এ মাহী কহে আনিবলে কম মাহীৰো তেনেকোৱা হয় আৰু সেইটো লগালে মানে কি হয় টিংটো দেখা নাপায় ন বাহিৰৰ পৰা।
দেখা নাপায়ে মই ইউনিফৰ্মতো লগাব পাৰিম মই সেইকাৰণে মানে কাৰণ যোনটো তোমাক
পইচা যাবতো বাৰ দিনহে লগাব পাৰিবা। আকৌ চৌবিশ দিন হে লগাব পাৰিবা অ এমাহত বাৰু ওৱান ফিফটি ছেভেন একো ডাঙৰ কথা নহয়। কিন্তু প্ৰত্যেকবাৰেতো ওৱান ফিফটি ছেভেনত নোপোৱা ন
নাপাওঁ হয় বাৰু আৰু হেৰি মানে কি কয় অ
উম
নহয় ইউনিফৰ্ম যোৰ লগোৱাৰ পিছত মই দুদিন তিনদিন থব পাৰিমতো।
অ অ,
উম কাৰণ এনেকোৱা মইয়ো মানে ঘামোলে ও মানে এইবোৰ স্মেল নাহে ন।
মানে ওৱাইপছ দি হলো মছি লবা উম কাৰণ ৰিইজেবোল কৰাটো ইমান ভাল কথাও নহয় দিয়াচোন সেইবিলাক বস্তু উম টিচু থৈ দিবা টিচু লৈ লয় উম কিছুমানেতো টিচু টো লয় জানা নাই তাতে মানে চোৱেত টিঙতো ৰখাবৰ কাৰণে কিছুমানে টিচু ইউজ কৰে মানে।
অ টিচু ইউজ কৰে।
উম উম মই মানে দেখিছো এনেকোৱা টিভি হেৰি বিলাকতে দেখিছো হিৰইন বিলাকে বেছিকে ইউজ কৰে। তেওঁলোকে মানে টিচুবিলাক থৈ দিয়ে তাতে।
অ
উম
মানে সেইটো ভাল আৰু মানে হঠাৎ ধৰা তুমি নকৰিলা তেতিয়া পুটুকে টিছুখন হেৰি কৰি ললো হ ঠিক আছে হ'ব।
উম